আহ। হেল্ল' কি কৰি আছা?
কি কৰিছো মানে
হেল্ল'। কানি-কাপোৰসোপা সামৰিছো। বিছনা পা বলৈ লৈছো।
অ', এই মই আজি ওলাই গৈছিলো। তোমাক বোলো দেখা পাওঁ নেকি? চাইছিলোঁ দোকানৰ ফালে। হুম।
অ'।
মই বোলো আজি ওলাই গৈছিলো। তোমাক দোকানৰ ফালে দে পাও নেকি চাইছিলো নাপালো। উম অ'।
তাৰপিছতে কাম অলপ উলিয়াই ললো মানে অলপ নিজা কিবা-কিবি তাৰ পিছতে আকৌ এবাৰ কিতাপ অলপ আছিলে বৰ হেৰি লাগে কি আছিল মানে খেলি-মেলি হৈ আছিলে চোকেছত। এ মোক পঢ়াকেইটা বাৰু তাৰ পিছত সেই সোপা জাপি লৈ চিজিল কৰিলো, চফা কৰিলো। অকমান তেনেকুৱা এনেকে স কাম ওলাল আজি।
অ', ঠিকে আছে মই মানে গৈছো ছিলোঁ, সেই চিভিলখনৰ ফালে গৈছিলোঁ। ন বোলে এই বডি, হোল বডি টেষ্ট যে কৰে। মই বোলো হোলবডি টেষ্টটো অকণমান কৰা এই ব্লাড টেষ্ট বিলাক আৰু এই কিডনি হক লিভাৰৰ হ সেইবিলাক ফাংচন বিলাক চ তাৰপিছ অ ফ তে কৰে হদ কৰে। কৰে এ আমাৰ ওচৰৰে মানে? মানে ওচৰৰ মানে আগতে আমাৰ ঘৰত আছিলে ভাড়া। এই মানুহজন। তেওঁ তাতে থাকে যে। তেওঁক কৈ পেলাই সেই লিখাই ললো ডক্টৰ জন থাকোতে। মই মানে অকণ যোৱা দেৰি হ'ব বোলো। থাকিলে মই নাপামগৈ মানে। সেইকাৰণে সেই গ'লো গৈ পালোগে। তাৰপিছত তেওঁ কোনোবা এজন চিনাকি আছিলে তেওঁৰ লগত কন্টেক্ট কৰাই দিলে। তাৰ পাছত গৈ পালোগৈ টেষ্ট। নহব বোলে তেওঁ লোকৰ মেচিন বেয়া। আহেই তাৰ পিছত আকৌ ক'লে তেওঁলোকে মানে বেলেগ কোনোবা এখনলৈও পথাই মানে চৰকাৰ। কাৰি হেনেকুৱা আৰু টেষ্ট বিলাক কিন্তু সেইখনতে টো বোলে আজি এ সপ্তাহ ধৰি বন্ধ হৈ আছে এতিয়া তিনি চাৰি দিনৰ পিছত মোক আকৌ খবৰ ল'ব দিছে।
অউহ
এ গুচি আহিলো আৰু তাকে মানে এই কেইদিনমান বা বিষ চিষ বিলাকো বেছি। কি হৈছে। আৰু তোমাৰ। এই এনেও কৰাম বুলি ভাবিয়েই থাকোঁ যে। বাহিৰত গলে ইমান দাম বা টেষ্টবিলাক চালে।
অ বহুত দাম উম।
অঁ অ আৰু আমি নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহবিলাকে ইমান টকা এটা টেষ্টত খৰচ কৰিব নোৱাৰোঁ দিয়াচোন।
উম দিগদাৰ কেলে নু নহয়নে বাউ। অহ।
অ উপায়হীন হলেতো বাৰু কৰিবই লাগিব। কিন্তু এতিয়া বোলো এনেই সময়ো আছে। যিহেতু আৰু ফ্ৰী হৈও আছোঁ দেখাই আহোঁগৈ চাই আহোঁগৈ পিছত।
উ আৰু কেতিয়া কেতিয়া হ'ব বোলে কেতিয়া মাতিছিল আপোনাক
আৰু তিনি চাৰি দিন মানৰ পিছত খবৰ ল'ব দিছে যদি ভাল হয় মানে কিন্তু মই মানে পিছবেলাই কলো যে কৈছে পিছবেলা আহিলে নহ'ব খালী পেটে আহিব লাগিব খালী পেট মানে চাহ বিস্কুট খাই আহিব পাৰিব আৰু কিন্তু হেই অ কিবা বোলে প্ৰফাইল দিছে বোলে হেইটোত হেৰি উদং পেকেট লাগে বোলে। উম। এতিয়া কিহৰ টেষ্ট নাজাৱ অ এ তেওঁ লিখাই দিছে সৰু চৰত চব নামবিলাক দি যে বুজি নাপাওঁ
উম উম তাৰমানে সেই চুগাৰ কুগাৰ চবৰে আৰু
অ চুগাৰতটো হ'বই চুগাৰ সেইবিলাক হৈয়ে আছে কিন্তু এই এনেকুৱা প্ৰফাইল টেষ্টবিলাক বোলে সিহঁতৰ হেৰি
অ তাত ভাত ভাত থাকে যে তাতে বোলে কেও কিবা তুমি ভাগ ভাগ
ভাগ থাকে অ সেইটোয়ে কৈছে কিবা এটা কৈছে আপোনাৰ এইটো খালি তাতে কৰিব লাগিব এটা দিছে মানে সেইটো খালী পেটত চাওঁ চাই হেনো সেইটো সেইকাৰণে মানে মই বোলো একেবাৰে নোখোৱাকে আহিম নে? অৱশ্যে নহয় চাহ বিস্কুট খাই আহিব পাৰিব। লঘু আহাৰ কিন্তু ত এই ভাত বা ৰুট তেনেকে নাখাব বুলি ক'লে। কৈছে আপুনি আজ কৰা হেতেন আজিও নহ'ল হয় আপোনাৰ আবেলি গ'লো যে। এইয়া আৰু।
নহয় জানি গ'ল ভালেই হ'ল বাৰু।
অ', আৰু তেওঁৰ নম্বৰটোও লৈ আহিলো তেতিয়া দুদিনৰ পিছত ফোন কৰিম হৈছে নে বুলি ভাল হ'ল নে নাই খবৰ ল'বলৈ অ', টেকনিচিয়ান টেকনিচিয়ান টেকনিচিয়ান অ', এই ডক্তৰজনে বাৰু লিখি সিহে দিব। এ তেওঁক ধৰক লিপ ৰিপৰ্ট বিলাক পিছত দেখাম অ', তেওঁ দেখাম গে আৰু পিছত কি হয় উম। সেইখিনিয়ে হ'লগে আজি। তাৰ পিছত আৰু ওলাই আহিলোঁ ওলাই আহি সেইখিনিত এই বজাৰখনত সোমালোগৈ মই বোলো দেখা পাওঁ নেকি বোলো তোমাক চাওঁ যদি দেখা পাওঁ লৈ গলো হয় বজাৰ হতে এনে অকনমান কথাও পাতিলো হয় ন? উম। উম। ইমান ৰ'দ দিছে নহয় আজি আগবেলাতো তোমাৰ বৰষুণ
অ‌', আগবেলা বহুত ৰ'দ।
পিছবেলা এনেকুৱা ৰ'দ দিছে মানে মই যাওঁতে ঠিকেই গ'লোঁ ছাতি নিনিলোঁ ৰিক্সাখন বাটতে পালোঁ যে পদূলিতে। তেনেকে গুচি গ'লো।
পিছবেলা ৰ'দ এইফালে দেখোন পিছবেলা ৰ'দ নাই ইমান।
বা কি কোৱা মই সেই চিভিলৰ পৰা উলাই ৰিক্সাৰ ভাড়া‌টো ৰিক্স গৈ চাৰিআলি পালোগৈ প্ৰথমে। চাৰিআলিত গৈ পেলাই সেই কিবা বজাৰ আছিলে সেইখিনি কৰি উভতি আহোঁতেহে বজাৰ সোমালোঁ সোমাই মই ৰিক্সা পোৱােনাই‌ ৰখী আছো যে এনেকুৱা ৰ'দ মূৰত লাগিছে মানে মুখে চুখে মই মানে ভাবিছো চাকিটোক প্ৰয়োজন হৈছিলে মানে ছাতিও নিয়া নাই দৌৰা দৌৰিকে ওলাই গলো যে তাৰপিছত এ এক চালে ৰখোতে ৰখোতে যি ৰ'দ পালো মোৰ মানে সেই ঘৰ সি পুৱা পৰা যি মাথা বিষাই আছে এতিয়ালৈকে মাথা বিষে হৈ আছে
অ ভাল হোৱা নাই ন টেবলেট খাই নে নাখায় আপুনি সেই তটো গৰম মানে হঠাৎ পৰি যায় গৰমটো
পাও মানে ভাল মানে হোৱা নাই, যে ঔষধ খাম আৰু কিন্তু চাওঁ ৰাতিপুৱালেই হয়তো ভালো পাই যাব বাৰু মানে
এনেই আপুনি কাম এটা কৰক ঔষধ নেখালেও, এই বাম অলপ এনেকে সে সানি পেলাই,
অ' সেইয়াই কৰিম মই ভাবিছো। শুলে মানে অকণ হয়তো আৰাম পাম, উ-উ-উ মানে সেই চুলে গম পাওঁ, চব আকৌ পাৰি কেইটাৰ ওচৰত মানে চুই টিপি-টিপি দিলে বিষায়।
কালি যোৱাকালি মোৰো হৈছিলে। মুৰবিষ তাৰপিছতে মই আকৌ একদম, বহুত বেছি হ'লে, মানে চুইডেন টো খাই দিও, টেবলেট তাৰপিছটো ভাবিলো মই,
কোনটো খোৱা।
চেৰিদল,
অ' চেৰিদন টো অ', চেৰিদনটো মোৰো থাকে বাৰু।
তাৰমানে অলপ পাৱাৰটো কম ন সেইটো। সেইটো কাৰণে সেইটো কাৰণে বহুত বেছি। বেছি হলে খাওঁ আৰু। তাৰপিছত, উ' তোৰ মাজতে কি হৈছিলে? এই কেইমাহমান আগত আৰু। ৰাতি লুটি এটামান বজাত মানে খুব দাল ভাল মূৰৰ বিষ হয়।
অহ,
তাৰপিছতে আৰু মোৰৰ বিষ হৈ একদম কোনোবাই জানো মোৰ মাথাতো ধুম-ধুম মাৰি আছে। এনেকুৱা কোৱা হয়, তাৰপিছতে ঠিক কৰি মই আকৌ কেপচুল খাব লাগে। গেছৰ কাৰণে হয় বুলি কেপচুল খাওঁ গেছ। তহ', তাৰপিছতে আকৌ মানে, পিছদিনাখন যে মোৰ এটা বেলালৈ কমপ্লিট মই মানে-মানে মাথা পেলাই থাকিব লাগে ইমানেই বেছি মানে। তাৰপিছতে আগতে বমি নহয়। তাৰ তাৰিছতে এই এই মাজতে এতিয়া হওঁতে মানে
উম এ এনেকুৱা লাগে নেকি কোনোবাই ম মাজত তালুখনত মানে সাঁতুৰি মাৰি থকা নিচিনা ত অনুভৱ হয় নেকি বাৰ এই তোমাৰ মাইগ্ৰেইন হৈছে
অ তাৰপিছতে আৰু মই কি কৰিলো ম সেইটোকে কবছো তাৰপিছ মই মেইনৰ মানে মই কেনেকে হয় মেইন কিহৰ পৰা হয় মই গোিন গুগল উলিয়াই পেল চো মানোৰ মানে কেতিাবা হয়ে নালাগে তথাপিতো মূোৰ বিষায় ম মানে সেইটো কাৰণে মই চালো পানীতো সে মোৰ কম হয়
এই পানীটোয়ে মানে মেইন কাৰণ পানীতটো যিমান খাবা তোমাৰ বেমাৰ আজাৰ সিমান নাথাকে পিঁাজ নাথাকে এই মাইগ্ৰেইনটো মাইগ্ৰেইনটো সেই মোৰ ভাগিন্য মানে ভৰি ভাগিন ছোৱালিজনী আৰু এ তাই মানে খুব মাই সৰু ছোৱালী উম মাইগ্ৰেইনৰ প্ৰব্লেম বাহ বত ওলাবও নোৱাৰে ৰ'দত মানে যাবই নোৱাৰে মোৰ মূৰ বিষ মূৰ বিষ পৰি থাকে সি আহি ওলাই গ'লে তাৰপাছতহে দক ড্টক দেখালে ড তই ক'লে তুমি একো ঔষধ খাব নালাগে পানী খোৱা
মাইকনো আচলতে উম
তিনি লিটাৰ মান পানী খাব দিলে ব তটা বটল কিনি ল'লে মানে যাওঁতে কলেজলৈ যাওঁতে সেই বটলটো কমপ্লিট কৰিবই মানে এ ঘৰলে আহি ে যাতে এটো পো নাথাকে সে খালে খাই আকৌ ঘৰত আহি পোৱাৰ পিছত ভাত পানী খোৱাৰ পিছত খে ভৰাই ল'ব দুবটল খাই আৰু মানে দুই লিটাৰ কৰিছেগৈ আৰু তাই তিনি লিটাৰ কৰিব পৰা নাই কিন্তু তাই এতিয়া বোলে প্ৰলেম নাই
অ উম তাৰ পিছতে মই মানে সেইটো োন মই মানে হেৰি তাৰপিছত খুব যেতিয়া একেলহে হৈ থকা হ'ল মই বোলো সন্দেহ কৰি ললা আৰু মানে দুবাৰ মান মই কি কৰিলোঁ ভেচু গিণ বুলি এটা মাৰি ক টেবলেট আছিলে মই সেইটো খালে মেনে আৰাম পাওঁ দেই তাৰপিছত আকৌ ধৰি ললো যে মাৰি কি কিয় হয় মই মানে সেইটো চাৰ্চ কৰিবলে চালো মানে চালো যে এইটো এটা মানে কি সেইটো মুৰৰ বিষ মানে জেনেটিক হয় যিটো মাইগ্ৰেনৰ মুৰব্বীক মানে জেনেটিক হয় মানে পৰিয়ালত যদি কাৰোবাৰ থাকে তেতিয়া হ'ব পাৰে হা তাৰপিছতে অ ৰ গেছ হ'লে হ'ব আৰু অতিমাত্ৰা টেনচন হ'লে হ'ব আৰু টোপনি কম হলে হ'ব পাৰে পিছতটো মুৰটো গোটেই এটাই আছে নহয় এতিয়া হু গোটেই কেইটাই আছে আৰু মোৰ মা আছিলে মানে এ মাৰ মানে হেৰি আছিলে এইটো কি কয় খুব মূৰৰ বিষ আছিলে আগত তাৰপিছতে মই ভাবিলো যে গোটেই কেইটাই মিলিছে গতিকো মাৰিগিনৰ ত পিছত মই চালো তাত মানে হেৰি চালো এইটো কি কয় এক্সাৰচাইজ চালো চাই লৈ তাৰ পিছত তাতে মই এক্সাৰচাইজ তিনিটা মানে মই মানে নিজকে যিকেইটা মানে অলপ হেৰি বুলি ভাবো যে কৰিব পাৰিম আৰু এইকেইটা মানে তেনেকুৱা চাই লৈ পেলাই মই আজিকালি চাৰ্চ কৰিয় তেনেকে হেৰি কৰো এ বিষ বিলাকত অ তাৰপিছতে মই তিনিটা এটা এইটো যে অনু বি যে সেইটো এটা আছে তাৰপিছতে আৰু এটা আছে মানে সেইটো নামটো মই ঠিক পাহৰিছো কিন্তু সেইটো কৰিব জানো আৰু মই সেই দুটা মই তাৰপিছতে কি হল এদিন যে ৰাতি দুটা বজাত মোৰ বিষাইছে মই দুটা বজাত উঠি লৈ পেলাই হে ব্যায়াম কৰি আছো তাৰপিছত মোৰ ৰাতিপুৱালৈ পাতলি গৈছে এতিয়া মই ঔষধ নেখাওঁ একেবাৰে নেখাওঁ আৰু বহু দিন বহু দিন মোৰ নাছিলে অ বহু দিন নাছিলে কালি মানে কালি মই ধৰিছো কালি মোক কিবা গেছ গেছ লাগিছিলে মোৰ সেইটো কাৰণে হৈছে নে কিবা আৰু গেছ হ'লেও হয় নহয় মাথাত ধৰে যে
ৰাতিপুৱা তুমি গাখীৰ চাহ খোৱা নেকি?
ৰাতিপুৱা নেখাওঁ একেবাৰেই নেখাওঁ গাখীৰ চাহ। ৰাতিপুৱা সদায় লাল চাহ। গাখীৰ চাহটো মই পাছত
লাল চাহত হেৰি দি খাবাচোন আদা কেঁচা হালধি
অ সেইটো দিব লাগিব
উম আদা অকমান দিবা কেচা হালধি অকন থেথেলিয়াই দিবা পাৰিলে তুলসী পাত তামান দি দিবা তাৰপিছত চাহ তাত দিলেও দিবা নিদিলেও তোমাৰ কথা হালধিৰ ৰসটো হয়েই হালধীয়া অ চাহপাত কেইটামান দিলে দিব পাৰা ঔষধটোৰ কাৰণে এ তেনেকে অ তেনেকৈ খাবাচোন ৰাতিপুৱা চাহকাপ মানে সেই পানী চানী খোৱাৰ পিছত আৰু সেইটো মানে একে গেছৰ মানে উত্তম উপায় আৰু আমাৰ মানে বহুত ভাল হৈছে ইহঁতৰো ভাল হৈছে মোৰ ভাল হৈছে গেছৰ মানে গেছ মই মেডিচিন খাওঁ এই ক'ৰবাত যদি যাব লগা হয় দিনটোৰ কাৰণে তেতিয়া খাওঁ। নহ'লে বিয়া চিয়া যদি খাবলৈ যাব লগা হলে দুৰলে তেতিয়া গেছৰ এটা খাই যাও। কাৰণ কিবা খাব লাগে ঠিক নাইটো সেইটো কাৰণে খাওঁ এনেদৰে ৰাতিপুৱা চাহকাপ সদায় সেয়া হালধি চাহে হয় আৰু
উম উম
সেইটোয়ে ভনী এজনীয়ে মানে আহিছিলে তাই শিকাই দিলে তেনেকে খাবলে তাৰপিছত সেই তাই সেই ৰামদেৱৰ হেৰি ফ'ল' কৰে যে তাইহে তেনেকে খাই খাই তাই এতিয়া গেছ নাই আৰু মেডিচিন নাখালেও হয়। তাইৰ আগতে তাই গেছৰ কবত মানে বমি-গেছ হ'ব, বমি হ'ব মাথা বিষাব। এতিয়া নাই হে আকৌ
আচলতে অ, সঁচাকে এনেকে ভেষজ হেৰিবিলাক খোৱাই ভাল অ। সঁচাকে
এয়া, বাকী সুপাধৰা খাই যায় ন' কিব কিবি কিনাই হওক কিবা হওক। কিন্তু ৰাতিপুৱা চাহকাপেদি অহ ঘৰতে নিজৰ হেৰি অনুযায়ী খোৱা নহয়, বহুত ভাল।
নাই খাব লাগিব ৰ'ব। মোক আৰু এদিন কৈছিলে। বা এজনীয়ে এইটো কথা। খাব লাগিব-খাব লাগিব। উমম।
ছে বাৰু।
বাৰু ঠিক আছে দিয়ক ন। অ', খাম-খাম অ', কম দিয়ক কম-কম, নাই পানীতটো বহাব লাগিব। অ', দিয়ক-দিয়ক বাৰু হ'ব দিয়ক ন। অ দিয়